অ', বৰমা কি কৰিছে?
ব এ আছো ৰ'বা।
অ', গা বহুত বেয়া নি?
অ', কাহঁ এটা হৈ আছে অ'।
অ', এই আপুনি চাগে খুব ঠাণ্ডা পানী খাইছে ন'।
খুবো খোৱা নাই বাৰু। এই বৰ্তাৰ হেৰি হৈছে ছিলে, জ্বৰ হৈছিলে ঘৰখনৰ এটাৰ হ'লে হয় নহয় চবৰে।
ঘৰখনৰো একেবাৰে আমাক এ এ জুৰুলা কৰি পেলালে আৰু মই কি কম আৰু
হয়, নকবা এটা হ'লে সকলোৰে হয় অ' এইটো বেমাৰ।
সকলোৰে হয়, সকলোৰে হয়।
ন?
তাকে, ইমান অশান্তি লাগি আছে মই কি কম আৰু মুঠতে।
গৰমত যদি চৰ্দি-কাহ হ'ল
উম, অ', বহুত বেলেগ, অ' আৰু যি বেয়া লাগিবলগীয়া কাৰণে ফেনখন ল'ব নোৱাৰি ন, ইমান
সেইটোয়েই গৰম দিনত বৰ দিক এয়া ফেনখন নল'লেও নহয়।
আমাৰ মায়েও একদম, এ ভোল খাব নালাগে, জিকা খাব নালাগে তেনেকে থাকে মোৰ মানে একে, মাছ খাব নালাগে তেনেকৈ সেইটো আৰু মাহঁতৰ কথাহে আৰু কি ক'ব আৰু।
এই নহয়, সেইটো ভুল নহয়, ভুল কথা সেইটো।
সেইটো মানে আমাৰ আইতাহঁতৰ দিনতে তেনেকে কৈ আহা আৰু। এইবোৰ আৰু আইতাহঁতকটো আৰু সলনি
আৰু চি, চি ভিটামিনটো লাগেহে দেহত। হেৰীয়ত মানে চৰ্দি হ'লে চি ভিটামিনটো খুব লাগে।
অ', বাকী আৰু এতিয়া চাহ-পানীটো ভালেই।
চাহ নাই খোৱা, মই অকন খোজ কাঢ়িছিলো অকন বতাহ এটা মাৰা নিচিনা লাগিলে।
অ', আই আপোনালোকৰ তাত বতাহো মাৰিছে, আমাৰ ইয়াত বতাহৰ বতো ও নাই যেনিবা। অ বৰমা ইমান গৰম কিয় পৰিছে? কেনেকে এজ থাকিম বাৰু, বাপৰে কলৈকো যাব বনোৱা হ'লো আৰু জুলাই, আগষ্ট মাহ আছে, ছেপ্টেম্বৰ মাহ আছে।
আছে, আছে।
বাপৰে
প্ৰতি বছৰে বাঢ়িব। এইবছৰতকৈ সি বছৰ বাহিব, সিবছৰতকৈ দুই বছৰ বাঢ়িব।
বাঢ়িছে, বাঢ়িছে উপায় নাই অ উপায় নাই, কাৰণ এই টো আৰু আমি কৰি ল'ব পৰা বস্তুটো নহয়েই। কিন্তু এটা সঁচা কথা, এনেকে তে থাকিলে অলপ দিনৰ পিছত মানুহ প্ৰত্যয়েক ঘৰ মানুহতেই এচি লগাব লাগিব।
হয়, আকৌ।
এইটো সঁচা কথা কাৰণ, কুলাৰো কাম নিদিয়ে চাগে মানুহক।
নিদিয়ে অ', আই।
কাৰণ, ফেনেইতো কাম নিদিয়েই।
এতিয়া দেলহি চেলহি, ইউ পি এই বিলাক জেগাততো আৰু কুলাৰ কিবা এ চি নহ'লে নহয়ে দেখোন।
নহয়, নহয় কেনেকে থাকে অ', আৰু তাত মানুহৰ সংখ্যা খাওঁ হৈছে ন'?
আমি ইয়াত এইখিনি গৰমতে থাকিব পৰা নাই, তাত কিমান বেছি চিন্তা কৰা আজি যোৱা সপ্তাহত ফ'ৰ্টি ফাইভ হৈছে। মানে পঞ্চলিছ ডিগ্ৰী।
অ', এনেকে বাহিৰত যাব লগা হ'লে কি হ'ব বাৰু উম, আপোনালোকৰ দাদাও তাতে তাতে আছে নহয় হয়নে
থাকে, থাকে আহ, ইয়াত আমি পয়ত্ৰিশ, তেত্ৰিশ এনেকুৱা হওঁতে দেখোন থাকি থাকিব নোৱাৰো।
অ', একেবাৰে গাটো পুৰি, পুৰি দি নিয়া নিচিনা কৰে ন'? যে একেবাৰে এইটোকো এৰাই গৈছে, উম, বজাৰ আমাৰ কেনেকে কৰি ফুৰে বাৰু অকমান সাৱধানে থাকিব দিব দেই। উম। নহ'লে
বিনা কাৰণত নোলায়ে, ঘৰলৈ জুলাই মানত আহে নেকি। কি? বিনা কাৰণত নোলাইয়ে। সিহে কিবা পৰীক্ষা বিলাকো দি আছে নহয়, প্ৰতিযোগিতামূলক পৰীক্ষা বিলাক।
অ', আজিকালিটো সিটো দিবই লাগে আৰু।
তাৰ নিজৰ খৰচ নিজে উলিয়াইও আছে। অ'।
ভালেই কৰিছে এনেকে আছে।
উচ্চাকাংশাটো আছে যেতিয়া বোলো কৰি থাকা আৰু।
উম, নিজে কৈ থাকিব পাৰিলে নো কি কথা আছে উম, ইমান আ আপোনালোকক সেইখিনি ৰেহাই দিছে আৰু।
দিছে, দিছে, দিছে, এনেতো আমিয়ে দি থাকিব লাগিলে খৰচটো
অ এতিয়াতো নিজেই কৰিছে কিমান ভাল কাম কৰিছে।
নিজে উলিয়াছে
উম ময়ো সেই লাগি আছো তেনেকে। এতিয়া কি হয় চা আমাৰ আও এতিয়া মানে ধৰক আমাৰ ঘৰৰ ওচৰলৈও মানুহবোৰ টিউচন চিউচন কৰে নহয় এইখিনিতে মই ভাবিছোঁ তেনেকেই আৰু ময়ো সোমাই লম নেকি এই টিউচন কৰা হেৰি খুলিছে যে উম মই ভাবিছো কৰিব বুলি এতিয়া মোৰ লগত দুগৰাকী মানৰ মাকে পাতিছেহি মই তাৰ পিছত কৈছো হ'ব বুলি আৰু তেওঁলোকৰ দুগৰাকী মান কৰিলেই বাকী খিনি হোৱা নিচিনা হয় দিয়কচোন
তোমাৰ সেইটোৱে জানিব লাগিব ন যে তুমি টিউচন কৰা এইটো ক্ৰমান্বয় হে হ'ব ন ন এদিনতে তোমাকো চবেই নাজানিব হয় ক্ৰমান্বয়ে জানিব সেইটোৱে কথা। বাকী মা হতৰ ভাল গা ভাল
মা হতৰ এ আছে জানেই আৰু বিষ অসুখ অশান্তি সেই খিনি থাকেই চোন আপুনি আমাৰ ঘৰত এই ঔষধৰ ফাইল দেখিলে আপুনি বিচ্ৰুতি খাব। একদম মানে হাইৰান মানি যাব। কোৱা আৰু কিমান আৰু দেউতা গোটাই চাগে এখোপামান চাৰি হোজাৰ মান টকা ঔষধেই খায় ইমানেই অষুধ লাগে আৰু এনেকুৱা নহয় যে সেইখিনি এটা এবিধ নানাকে খাব থাকিব পাৰে সকলো খিনিয়ে খাব লাগে। উম সকলো বেমাৰে ঘুৰি আছে
বেমাৰ হলেটো খাবই লাগিব অকণ ন।
এতিয়া মাৰো আছে এতিয়া খালি ঔষধে ঔষধে আৰু কোনফালে চকু দিব আৰু চব ফালে তেনেকে চকু দি থাকোতেই যায় আৰু
উম উম
উপায় নাই বুইছে উপায় নাই
উপায় নাই, উপায় নাই।
উম বাকী আপোনালোকৰো গা মুৰ ঠিকে আছে
ঠিক আছে সেয়া
ৰ, ভাল।
অ', ভালেই দিয়া ভালেই।
অ'।
ভাল মানে এ, আৰু মানে ত' সিটোও এনেক বাৰ্ধক্যজনিত এ বাপৰে নক'বা আৰু।
অ' যে কি কৰিম মানে? মোৰ মানে দেহাতো একো হেৰি নকৰা হৈ গৈছে। মানে এইটো চবৰে হৈছে। য তেনেকুৱা বুলি নহয় মোৰ মানে এই ক'ফটয়ে বৰ দিগদাৰ কৰে মানে কাঁহটো হৈ
আছে মোৰো কাঁহ এটা হৈছে নহয় এই দুদিন।
আগতে কৰোণা হোৱা যে।
অ'।
এইটো পিজা আনকি থাকি যোৱা নিচিনা হ'ল মান নাই খোৱা ডক্তৰক অ ডক্তৰেও মোক কৈছিলে। যে তুমি খালি কাহ হ'লে অকমান সাৱধানে থাকিবা। এতিয়া সাৱধানে থাকক আৰু গৰম দিনতনো কিমানখিনি সাৱধানে থাকিম এতিয়া অকলেতো নুশু মাহঁতৰ লগত শুও এ ফেন খন আৰু মই অফ কৰিতো শুব নোৱাৰো। উ মাহঁতে কয় তই নিজে কিবা এখন লৈ থ, বা ডিঙিতে মাৰি আৰু ডিঙিত মাৰিলে যেতিয়া ঘামি যাওঁ ডিঙিটোত তেতিয়া আকৌ বেছি বেয়ালে হৈ যায় যে
এ মই কৈছো নহয় গৰম দিনত কাজ হোৱা মানে বৰ জ্বালাও
অ', আকৌ সিদিনাখন অগ্নিনাভ মন্দিৰৰ পৰা আহিলো। এ'। কিন্তু অ', গ'লো গ'লো আপোনাক
অ', কোন কোন গলক? কোৱাচোন।
এ, মাহঁতৰ লগতে গ'লো আৰু।
ভালে।
বৰ ভাল লাগিলে বুজিছা, আপোনাক মই কম কম বুলি ভাবিছিলো এতিয়া পতককে মনত পৰিলো।
কৈ আছো যাবৰ কাৰণে
এ, তালৈ যাওঁতে মানে অকমান বৰষুণত তিতিলো। কিন্তু তথাপি ইমান বেছি একো নহ'লে যেনিবা দেই। সেইদিনাখন মানে খুব বৰষুণ। হম। কিন্তু মই ভাবিছিলো কিবা হ'ব বুলি। ভগৱানৰ ওচৰলৈ গ'লে একো নহয় যে।
একো নহয়, একো নহয়।
আৰু ইমান শান্তি লাগিলে, আপোনাক মই কি কম আৰু। আপুনি কেতিয়াবা পাৰিলে আহিব আৰু যদি
নাই মই যোৱা কথা এটা ভাবিয়ে আছো
হয় নে আৰু পাৰিলে অকমান খোলা‌ বাৰত আহিব লাগে, খোলা বাৰত মানে মানুহটো মানুহ খিনি অকন কম হয়। কিন্তু আপুনি যেতিয়া আহিম বুলি ভাবিছেই একেবাৰে এতিয়া নহয়, অলপ দিন দেৰিকেই আহক আৰু নহলে। বুইছে, এই গৰম দিনত মানে মানুহ ঢেৰ হলে আপোনালোকে ৰখিবলৈ অসু অসুবিধা পাব, এনেই নিজৰ কঁকালৰ বিষ, হয় নাই আপোনাৰ গা মূৰ বেয়া হৈ থাকে, গতিকে আপোনালোকে অক কনমান ঠাণ্ডা দিনত আহিব।
উম।
তিয়া মানে সুবিধা পাব মানে ঠাণ্ডা দিনত মানে ইমান ৰখি থাকি শিকিলেও কথা নহয়। কিন্তু গৰম দিনত মানে, এতিয়া ধৰক তাত আকৌ এই ওপৰত যে চলি থাকে তেনেকুৱা কিবা ফেন এখনো লগাই দিয়া নিচিনাকে দিছে এনেকুৱা ফেন নহয় মানে এই যে বতাহ গৰম বতাহ তাতো যাবলৈ
অ
অ তেনেকুৱা ফেন এখন সেয়া লগাই থোৱা আছেই কিন্তু তাতো কি হয় সিদিনা মানে আমি ব বৰষুণৰ বতৰত গলো কাৰণে মানুহ কম হৈছে বুলি কৈছে। কিন্তু কম যদিও বহুত মানে আমাৰ কাৰণে সেইখিনিয়ে বহুত বহুত
হয় নে
তেওঁলোকৰ মতে মানে সেইখিনিত কম হৈছে মানে
অহ।
সেইটো কথা মানে।
তেন্তে কিমান মানুহ হয় চিন্তা কৰা
বহুত মানুহ আপুনি মানে এটা লাইনত চাকি দিবলে যাবলৈ হলে আপুনি বহুত টাইম ৰ'ব লাগিব। কিন্তু যদি আপোনালোকে তেওঁ তেওঁলোক লগত ভালকে কথা পাতে যে মোৰ এনেকুৱা লেডিছৰ প্ৰব্লেম আছে মই থিয় হৈ থাক নোৱাৰো। মই তেওঁক দৰ্শন কৰিবলৈহে আহিছোঁ তাত মানুহ থাকে তেতিয়া তেওঁলোকে কিন্তু আগত বঢ়াই আগত ভাই দিয়ে
অ
যাৰ যাৰ প্ৰব্লেম আছে।
উম
সেইটো কাৰণে আপুনি কথা পাতিলে তেনেকে পাতিব পাৰে অ মানে তাত গৈ পাতিব লাগিব আৰু তেনেকে নহয় তাত মানুহ থাকে মানে তেনেকে আপোনাক আপুনি কব লাগিব ধুনীয়াকে কথাখিনি বুজাই যে মই এনেকুৱা এনেকুৱা প্ৰব্লেম। চবকে নিদিয়ে যেনিবা যাৰ প্ৰব্লেম আছে তেওঁকে দিব। তেনেকে আপুনি কথা পাতিলে পাতিব। নহলে আপোনাৰ মানে খুব কমেই হলেও আপোনাৰ আহ আধা ঘন্টামান লাগি যাব পাওঁতে পাওতে
অ সেইতি হে উম
বহুত হেৰি হয় মানে টাইম হয় বাকী মানে উ আপোনালোকে অকলে নাহে বৰ্তাহত সকলো আহিব আপোনালোক
অ আমি দুইজন যাম ই যদি আহে জুলাইত ভাবিছোহে উ আহি পাওকচোন বাৰু তোমাৰ লগতে যোগাযোগ কৰিব লাগিব
অ কৰিব, কৰিব। মই আৰু আচোয়ে ন কিন্তু আমাৰ তাৰপৰা অলপমান দূৰো হয় বাৰু
দুৰ হয় বুজিছো হলেও তোমাৰ লগত যোগাযোগটো কৰি ললে তুমি এবাৰ আহিলাগৈ যেতিয়া
অ' অ' অ' অ' আপুনি এপাক সোমাই পেলাই ধুনীয়াকে যাব পাৰিব তেতিয়া সুবিধা যাব
উম
উম ঠিক আছে।
দিয়া দিয়া ঠিক আছে দিয়া।